অ, কি কৰি আছ?
কি কৰি আছে?
এ বহি আছো। কি কৰিবি আৰু গা -পা ধুই বহি আছো।
খোৱা-বোৱা কৰিলে?
খোৱা-বোৱা মানে, চাহকণ খাই, খালোঁ। খাই লৈ বহি আছোঁ গাটোধুই, আকৌ এতিয়া উঠিলে চাহ- তাহ বনাব লাগিব আকৌ।
অঁ, উঠাই নাই মানুহ?
উঠাই নাই। অহ্‌, মইহে উঠিছো ঘৰৰ কোনোৱে উঠা নাই।
অঁ
তই চাহ-তাহ খালী?
খালোঁ। আমাৰ ল'ৰাও গ'ল স্কুললৈ পৰীক্ষা আছে।
আঁ অ
ছিলে।
ওঁ
মইহে আছোঁ। অকলে আছো অঁ। কামচাম হৈ গল ভাত বনাব লাগিব কামচাম হৈ গ'ল।
উম মোৰো কাম হলে গাটো ধুই আহি চাহকন খাই বহি আছো।
উম বনাম ভাত অকমান লাহে লাহে লাহে দেৰিকৈ
ষোন যাক দিয়ে কেনেকৈ ক একো কামেই নহয়গৈ
আমাৰ ল'ৰা স্কুললৈ ওলাই গৈছে বৰষুণ জাক
বহুত বেয়া হেৰি হৈছে ঐ ৰাতিপুৱা টাইমটোতে বৰষুণ যাক দিছে। মানুহ ক'তো গ'লে যাবও নোৱাৰে কৰিবও নোৱাৰে কামো কৰিব নোৱাৰি। আকৌ আকৌ ৰ'দডাল দিলেও আকৌ মানুহৰ একেবাৰে হেৰি হয় বৰষুণ দিলেও আকৌ হেৰি
চপ ফালে দিগদাৰ
চব ফালে মানুহৰ দিগদাৰ হৈ যায় এই খেতি কৰা মানুহ বিলাকে ভাল পাইছে। চা বৰষুণ দিয়া দেখি ন
আহ বৰষুণ লাগিব এতিয়া খেতি কৰিবৰ সময়
এতিয়া আমি দিগদাৰ পালে কেনেকে হ'ব খেতি কৰা মানুহে কিমান যে বা আনন্দ পাইছে।
আহঁ।
বৰষুণ নাই আজি উম নাই ব অ এতিয়া ভাত চাত কি এতিয়া দুপৰীয়া বনাবি আৰু
অ অলপ দেৰিকৈ বনাম আৰু
ৰাতিপুৱা কি বনাই ৰাতিপুৱা ভাতেই খাই যায় নে কি
ৰাতিপুৱা ভাতো বনালো ভাত বাপেকে ভাত খাই যায় যে
উম
ৰুটি বনালো আমাৰ কাৰণে
উম
ৰুটি ভাজি বনালো লৰাই মই খালো লৰাই ভাত এয়া যোৱা নাই আহিবগৈ এঘাৰটা চাৰে এঘাৰটাত
আহঁ আমাৰো মই আতাগুৰি মাৰি থৈ আছে তাকে উঠিলে বনাই দিম আৰু আকৌ যিতি বস্তু নাখায় যে ৰুটি কেইটা বনাই দিলে খাই এনেইও অন বস্তু নাখায়।
উম।
বাপেকে খায় এই লৰাই নাখায়। এতিয়া কমপ্লেক্স আছে কমপ্লেক্স খাব পাৰে নাখায়
অহ
বাপেকে কমপ্লেচ সেবোৰ ৰুটি চোটি নবনালে কমপ্লেচকে গাখীৰ লগত দি দিওঁ খাই দিয়ে কিন্তু ল'ৰাই সেয়া নাখায় আকৌ ভাত ভাজি দিওঁ বুলি ক'লে সেয়াও নাখায়
উম
কিন্তু ৰুটি কেইটা বনাই দিলে খাব সেইকাৰণে আটা গুৰি মাৰি থৈছো তাক তে ৰুটি বনাই দিম বোলো
উম আমাৰ লৰাও ৰুটি ভাল পায় খাবলৈ
সিহে তাকে আজি ন নাথাকে যে আজি আবেলি সি অম্বুবাচী মেলা লৈ যাব
অঁ অম্বুবাচী লে যাব নহ
আবেলি তাকে আহেই এতিয়া আজি উঠাই নাই মই কাপোৰ এখোপা কালি ধুইছিলো
উম
বুবা সেমেকা হৈ আছে মানে ৰ'দডালেই ওলাইছে কালি সে ধুলো বৰষুণ নহয় উলিয়াইছো সুমিয়াইছো তেনেকুৱা থাকিলে এতিয়াহে মেলি দিম বুলি ভাবি আছো ৰ'দডাল সে ওলোৱাই নাই
উম ময় কাপোৰ ধুইছোহে বতৰ বেয়া তেনেকেই আছে
তাকে মানুহে যে হাত হেৰি কেনেকা কৰিব ন হাতৰ চোৱা কেনেকা কৰিব ঠিকেই নাই
আটা চোৱালা ৰ'দ দিব গলে কি
জানোৱাৰু, কি কাইলৈতো ভাগিবই।
কাইলৈ কাইলৈ ছাব্বিছ তাৰিখ ন?
উম, কাললৈ ছাব্বিছ তাৰিখ নহয় আজি চৌবিশ তাৰিখ।
আজি চৌবিশ হে কাইলৈ পঁচিশ ছাব্বিশ তাৰিখে হেৰিব।
উম
পঁচিশ, ছাব্বিশত কাপোৰ ধুব নাছিলে ন এদিনতেতো ধুব নোৱাৰি।
অ তু কাইলৈ আকৌ বোলে চাৰিটা বজাত ভাঙিবহে।
আহ
যোৱাটো ভগা পিছতে মানুহে সুধি কৰিব আও। মেলিবলৈ জেগা নাই হ, কত মেলিবি গোটেই জংঘল।
তাকে টো জেগাই নাই মেলিবলে।
সুবিধাই নাই মেলিবলৈ মই তাকে পানী ছটিয়াই থৈ দিম আৰু মানে। বিছনা চাদক এখন ধুই দিম আৰু হোৱা মানুহে বিছনা চাদকেখনেই মেইন। এনেইতো অইন কাপো ধুৱাই থাকে ন ধুয়ে থাকো।
অহ
এই বিছনা চাদক কেইখন ধুই দিম আও।
ময়ো সেই পৰ্দা বেট কভাৰ এনেকে ধুই দিম আও, যিখিনি ব্যৱহাৰ হৈ থাকে।
হেইটো কাৰণে ধুইলবা এতিয়া পিন্ধা কাপোৰ বিলাকতো ধুয়ে থাকো। উম এতিয়া কালিহে একদম ধূইছো।
উম
এতিয়া সে আজি এতিয়া এসোবা আদি আকৌ সি আজি সেয়া পিন্ধি যাব সেয়া। আকৌ সেই হূপা খেচেৰি নিব আকৌ সেইখিনি আকৌ ধুব লাগিব।
উম অমু বাছিলে যাবলৈ বাইদেউ ঘৰলৈ যাব সময় পোৱা নাই। যামেই লৰা পৰীক্ষা শেষ হওক। লৰা পৰীক্ষা শেষহলে যাম আৰু। তেতিয়া ফুৰিম আৰু মাহঁতৰ ঘৰলৈও যাম থকাকৈ।
উম
পুৱালিকো যাম থকাকৈ।
পোৱালিৰ পৰা আকৌ নোৱাৰা ন, পোৱালি পৰীক্ষা শেষ নোহোৱালৈকে আকৌ ক'তো যাব নোৱাৰা নহয়।
অ অম্বুবাচীলৈ যাম বুলি ভাবিছিলো আকৌ পৰীক্ষাৰ কাৰণেই মানে যোৱা নহল আৰু।
অহ
পৰীক্ষা শেষ হব সাতাইশ তাৰিখে, অম্বুবাচী মেলাচ ছাব্বিশ তাৰিখলৈকে আছে ন?
উম, কিহত যাম বুলি ভাবিছিলি?
ট্ৰেইনতে যাম বুলি ভাবিছিলো, ট্ৰেইনত গ'লে সুবিধা হয় ন তাত।
অহ',
সেই যোৱা নহলে, উম। কামাখ্যা ষ্টেশচনতে নামিব লাগে, তাৰপা গাড়ী পাই যায়।
উম, এ বহুত মানুহ বোলে লাখ - লাখ।
এ বা বহুত একেবাৰে টিভিত চাই আছো নহয়। বহুত মানুহ আছে।
তাকে আমাৰ যাবলৈ এইবিলাকৰ ভাগ্যত নাই হেই। মা ওচৰলৈ যাবলৈ, মায়ে মাতিবহে মা মাতিব লাগিব, সেইদিনাখন আকৌ যা মায়ে যোনদিনা মাতিব সেইদিনাখন যাবই লাগিব আৰু। যেনে কোন হওক।
অহ - অহ - অহ।
হেৰি কৰিবলৈ হলে মায়ে মাতিব লাগিব।
উম
যাবলৈ আমাৰ এতিয়া হোৱা নাই।
সময় হোৱা নাই।
উম, এতি। কিমান মানুহ আহিছে আমাৰ এইফনৰ মানুহ বিলাকহে নাযায় কিন্তু বাহিৰৰ মানুহ বহুত বোলে একে।
উম, বাহিৰৰ পৰাাই আহিছে বহুত।
উম আমাৰ ইয়াৰ পৰাহে মানুহ বিলাক নাযায়।
আমাৰ সেয়া সময় নিমিলেগৈ আৰু।
সেইটো আমাৰ ঘৰৰ কাম কৰি মেলি তই। কোৱা হেৰি খিনি থাকি যায় ন সেইখিনি কেনেই নোৱাৰো ক'তো। এতিয়া কিছুমান মানুহ কেনেকৈ ঘূৰি ফুৰে ন কাম - কাম চাম নঙা। আমাৰ কামঘৰৰ লেঠাবিলাকৰব ক'তোৱে ওলাব নোৱাৰো।
উম
কতোৱে ওলাব নহ এই খাও বনোৱা খোৱা ধোৱা কৰি থাকোতেই। গৈছে আৰু।
অ', আপোনাৰ আকৌ হেৰি বাৰু পোৱালি হেৰি নাই দিগদাৰ নাই লেঠা নাই ডাঙৰ হল।
ই আঔ ডাঙৰ হলে কি হব। একো এটা কাম কৰি নখয় নোচো হাতৰ হাতৰে নোচোৱে।
উম
পানীগিলাচৰ ওচৰত চপাইহে দিব লাগিব। ৰাতি মুচৰিখনো মই তৰি দিব লাগিব। মই এতিয়া এ এই আইতাক ঢুকাব বুলি। মইটো কৈছো ক'তো থাকিবলৈ যাব পৰা নাই। আগৰ মানে আইতাক থাকিলে মানে। হেৰি বিছনাখনক মুচৰি খনকে তৰি দিয়ে ন। এতিয়া মুচৰিখন তৌৰিবলৈও সিহ বাপেকে বাৰু তৌৰি লয়। ই আমাৰ মুচৰি চুচৰি ট্ৰেইন লয় দেই নিজে মই তেতিয়ৈকে ট্ৰেইন। তেতিনেকে ৰন্ধন নোপোৱায় বিচনা জোকাই। চকাৰীয়ে একে মচৰি তৰি দিব লাগিব তেতিয়াহে।
উম
মই কও তই য চাকৰি কৰাহেতেন কি কৰিলিহেতেন তইত নিজে কৰিব লাগিলেহেতেন।
অহ।
এম কা উম। তাৰ কাৰণে মই ক'লোকৈ যাব নোৱাৰো এতিয়া মই মাহঁতৰ ঘৰতে মই যাব নোৱাৰো মই। এইবিলাকৰ কাৰণেই।
উম।
গলেও সেয়া যা আগবেলা যাও গৈ ভউতাকো এটা। কেইটামান বাজেগৈ যাওঁতে যাওঁতে ভাতকেইটা খাই আকৌ পিছবেলা আহিবই হৈ যায়। কেতিয়াবা সেই ৰাতি সন্ধিয়া বেলি যাওঁ ৰাতি ভাতকেইটা খাই গুচিয়েই আহোঁ। সেইদিনাখন সেইদিনাখন ফাংচন চাবলৈ গলো।
অহ।
চাবলৈ গৈছো কেই তাত জানো আমাৰ। ভণ্টিহুঁত আহিলে আহি পৰ্বতীয়াৰ পৰা আহি পাই গ'লহি আমাৰ। মই গৈছো ইমান ওচৰতে কেইটা বাজিল আঠটা বজাত গৈ পেলাই পাইছোগৈ মই চাৰে আঠটা নটা বাজিলে। ঘৰ পাওতে এইফিলে মাহঁতে ভাত পানী বনাই কৰি থৈ দিছে। ফোন মাৰি আছে মাৰি আছে তই অহাই নাই তই অহাই নাই মই কৈছোঁ ৰ বোলো আকৌ ইয়াত বনাই থৈ গৈছো যে আকৌ
অ
ইয়াত আকৌ বনাই কৰি থৈ গৈছো মই সে ভাত মই তাতহে ভাত খামগৈ ইয়াত এইয়াখিনি
অ ইয়াৰ খিনিটো বনাব
যাব লগীয়া হৈছে বাপেকলে বনাই কৰি থৈ গৈছো সিয়ে মই যেনিবা তাত খাইছো গৈ মাহঁতে ভাত পানী খাই আজৰি হ'ল তাকে মায় বকিছে তই এই ওচৰতে শুয়ও তই ন এতিয় নটা বাজিব হ'ল ন তই আহিবা আহিব হৈছেহে নে মোৰো উপায় নাই ঘৰৰ কামবিলাকৰ থাকে নহয় নিজৰ এতিয়া নিজে পেটটো পূজা কৰিলে আ সেই ঘৰৰ পেট কেইটাও থাকিল নহয়
অ নিজে নাখালেও তো বনাবই লাগিব
উম সেইকাৰণে যাবলৈ মন নাযায় ক'তো হেই তাকে বাইৰক সেইদিনাখন কৈছো মই কৈছোঁ বোলো কৰ'বাত বোলো কৰ'বাত বোলো মোৰ মানুহ একে ধুনীয়াকৈ কোনোবাই বোলে মুখৰ আগত ভাতকেইটা বনাই লৈ খাব খাওঁ খাই যে খাব পাও পোৱা হেতেন
হী হী হী
নিজে বনাই বনাই বোলো কিমান খাম আৰু
অ
হেল্ল'
কেতিয়াবা মন যায় লোকে বনোৱা
অ তোৰ নিজে তই নিজে যা মাছ মাংস তই যিমান বনাও কিন্তু তোৰ মানে নিজে সোৱাদ না বেলেগে বনাই দিলে তই লাগিলে যধে মধে বনাই দি ভাতকেইটা খায়ে কিবা সোৱাত লাগে ন
অ
নাই যাবলৈ সময়ে নাপাওঁগৈ কতো ভাই যাম যাম কৈ থাকো তহঁতৰ ঘৰলে কেইদিন যাম যাম কৈ ভাবি আছিলো যাবলৈ সেইদিনাখন মাহঁতৰ ঘৰলে অনোৱে লগ ললে
উম
বাইৰে লগ ললে তাৰপিছত যাব বোলো মোক ক'লেহি তাই ব'ল যাও আকৌ তাই মোক আহি লগ লৈছেহি এইবোলে মানুহ উঠাই নাই শুৱা পৰা
উম
তই এতিয়া কেনেকৈ যাও।
তাকে অ, তেতিয়ালৈকে মানুহে উঠা নাই।
মানুহে উঠে নাই আমাৰ শুৱা পা মই আগতে কৈছো তই বোলো যা বোলো মই যাব নোৱাৰিম বোলো। এতিয়া সি তাইয়ে এতিয়া গৈ ওলাব নোৱাৰে পতককে ইমান দেৰি কৈ যায়। হম ঘৰৰ ভাত ভাতৰ পানী কিবা বনাই থৈ যাব লাগে ন সেইদিনাখন যেনিবা নবনোৱাকৈয়ে গল বোলে।
উম, অ, হেৰি বোৱাৰীয়েক আছে যে
অ, সেইদিনাখন নবনালে বোলে মই তাইক কৈছো তাইকো বনাবলৈ শিকাবি হয়নে নহয়।
অ',
তাইকো বনাবলৈ কৰিবলৈ দিবি তই সদায় বনাই থাকিবি এতিয়া তহতৰ। ত' কৰবালৈ যাও বুলি ক'লে ত ভাতখিনি বনাই থৈ যাব লাগে ন।
অ, মোৰতো বনাই থৈ যাব লাগে মোৰতো নাইয়ে পিছত আৰু কোনো
সেইটো এইটো তোৰে মোৰে একে গতি। বনাই কৰি থৈে যাব লাগিব এতিয়া তাই বাৰু যাও বুলি কলে পতকে গুচি যাব পাৰে। নবনালেও বাৰু বনাব হয়নে গম কিন্তু আমাৰ। নোৱাৰ আৰু।
উম
আমাৰ বনাই থৈ যাবই লাগিব।
মানে চে।
মোৰ সেইকাৰণে যাবলৈ মন নাযায় কতো সেই কাৰণে ঘৰৰ কামশাল কৰি পেলাই যাও মানে। মানুহৰ পৰা।